হ'ল। হেল্ল'? পাইচা নাই। হেল্ল'?
অ, শুনি আছো, শুনিছা ন।
শুনিছো, শুনিছো, মই খবৰলৈ লৈছো।
আজি খোৱ দে, ন
হম।
আজি খোৱা দেৰি নে, নে, সদায় ইমান তাইমতে খোৱা।
আ, খোৱা অকমান দেৰি দেৰি মানে আজি অকমান সোনকালহে
ফোন পালে ন।
উম।
চা কেনিবা গৈছিলানে।
কেনো গৈছিলো মানেু পুলত লুডু খেলিলে গৈছিলো। লুডু খেল তাৰণে বতৰ বেয়াক কৰি আহিলে, গুচি আহিলো।
অ, বত বেয়া কৰি
বতৰ বেয়া হৈছে ন, বহুত ধেৰেকনি মাৰিছে বিজুলী। বৰষুণ দিছে, দিয়া নাই, মানে দিব আৰু। কাৰেণ্ট নাই।
কাৰেন্ট নাই।
উম।
আচছা ভাত খালা নে নাই ইয়াত কাৰেন্ট ইয়াত কাৰেন্ট আছে।
অ'।
ইনভাৰটাৰ আছে।
অহ।
কথা নাই, কাৰেন্ট নাযায়।
উম। হম।
কিয় কলা।
ভাত খালো, হেৰি এইটো কৈছিলে চেংমৰা।
উম।
এনেকে ভাজিছিলে, তাৰ পিছত দালি দালিয়ে এনেকে ঔটেঙা দি বনাইছিলে।
উম।
সেই তেনেকে
আচ্ছা গৰমত ঔ টেঙা খাব লাগে।
খাব লাগে।
আমাৰও তোমাৰ মাংস আনিছিলো। ব্ৰইলাৰ।
আত্ছা।
তাৰ পিছত পটল ফ্ৰাই কৰিলে।
অ'।
তাৰপিছত খাই মই এয়া বিচনাতে পৰি আছো।
অ'। উম।
এনেই তোমাৰ দেৰি হয় বাৰু খোৱালে। আজি অলপ মানে আজি ডিউটিৰ পৰা সোনকালে গুচি আহিলোঁ।
অহ'
আহি পিনি আজৰি আৰু সোনকালতে খাই মেলি। তুমি মোবাইল চাই আছিলা নে নে কিবা।
মোবাইল চোৱাচোন ঘাটলে আহিছিলো।
বনাইছিলা ন অ'
থবলে আহে মানে। আলহী আহিল ৰ
অ' অ'
উম।
ঘৰত ভালনে?
উম। ঘৰত ভালেনে তোমালোকৰ?
উম, আছে আৰু। মই আছো লক্ষীমপুৰত।
অ'
লক্ষীমপুৰ অহা দিন হ'ল বা আজি পাঁচ দিন হৈছে আজি সতি।
উম।
তোমাৰ আ' আহিলে। গৰম বহুত দিছে অ'। হলো মানে ৰুমত ইমানটা গৰম নাই।
উম। গৰমতে মাছ, মাংস খাবলৈও বৰ অশান্তি।
অশান্তি হ'লেও তোমাৰ খালিকে ভাত খায়ো ভাল নালাগে নহয়।
উম, উম, পনীৰ খুৱাই ভাল, পনীৰ পনিৰ বনাব জানা নে নাই?
জানো, জানো পণীৰ বনাব।
মই বনাইছো নহয় পনীৰ।
অ' ঘৰতে বনাইছা ন।
অ' মানে এনেকে বনাইচো ন গাখীৰ এক, দুই লিটাৰ হ'ব লাগে ন।
অ'।
গাখীৰ এক দুই লিটাৰ হোৱা পিছত গাখীৰটো পগাব লাগে।
অ'।
গাখীৰটো পগাই মেলি।
কিমান টাইম পগাব লাগে বাৰু গাখীৰটো।
কি গাই মানে পগাব লাগে উতল অহালৈকে মানে।
অ'।
উতলি থাকানৈকে পগাব লাগে পগাই পেলাই তাত মানে নেমু, নেমুটো আছে যে।
অ'।
নেমু, নেমু হেৰি কৰিব লাগে।
নেমু তাত চেপি দিব লাগে।
নেমু মানে নেমুৰ ৰস যে আছে। অ' নেমু ৰস অকন উলিয়াই থবা উলি ওলিয়াই পেলাই মানে থ থবা আহি গাখীৰটো পকাই থাকিব মানে উতলি থাকে। উতলি থাকো তেনে হেৰি কৰি থাকিব লাগে এইটো মানে অকমন উতলাটো অফ কৰি তাত নমু দি দিব লাগে নহয় গাখীৰ ফাটি যায়।
অ ফাটি যায় অ'।
অ', ফাটি যায় যেতিয়া খিনি যে থাকে। ফটা গাখীটো, সেই লডাখিনি আনিপেলাই কটন কাপোৰ যে মানে পানীটো শুহিব পৰা মানে ওলাই যাব পৰা। এনেকুৱা কাপোৰ এখনৰ মানে সেই বস্তু গোটেইখিনি উয়াই দিব লাগে। তাৰপিছত সেই লডাটো মানে পোৰা চেপিব লাগে।
অ'।
যেতিয়ালৈকে মানে পানীৰ ৰসটো ওলাই নাযায়। অ একদম পুৰা একদম চেপি-চেপি মানে একদম পানীতো একদম নাইকিয়া কৰি দিব লাগে। না- নাইকিয়া কৰি সেই কাপোৰখন পকাই পেলাই একদম, কিবা এটা এনেকে আকৃতি দিয আৰু চাৰিচুকিয়া এনেকে বাতি হেচি পেলাই কিবা এদান গধুৰ বস্তু এটাই হেচি পেলাই
অ'।
তাক একদম তুমি থৈ দিব লাগে ফ্ৰিজত ভৰাই, পিছদিনাখন একদম চাবা পনীৰ একদম ধুনীয়া হয় থাকে, মানে ঘৰতে বনোৱা হৈ যায় আৰু।
তাৰপিছত মানে ছাইজত টোপা টুপিকে কাটি পেলাই বুইছো, বুইছো। ভাল তেনেকুৱা ঘৰত বনাই গাখীৰ যদি সৰহকে থাকে ঘৰতে বনাই খাব লাগে।
উম! খাবলৈও ভাল লাগে নহয় ঘৰত বনোৱা আৰু নিজৰ ঘৰৰ
অ এতিয়া তোমাৰ দোকানৰ পৰা কিনি অনা খিনি দোকানত বা কেনেকে বনাইছে?
সেইটোৱেই টো, কিবা এটা নহয় কিবা এটা মিক্স কৰেই ন?
কৰিবতো৷ বেয়া হৈ নেযাব কাৰণে৷ ঠিকে আছে, গাখীৰ এই হেৰি যে এইটো কি বুলি কয়? গাখীৰ এইটো গাখীৰ লগত যে পনীটো বনাই
উম।
এইটোক কেনেকে বনাই মানে?
গাখীৰৰ লগত মানে?
মানে পনীৰটো যে গাখীৰ দি বনাই, মানে মটৰ দি পেলাই
অ এইটো সেই বাটাৰ পনীৰ, গাখীৰ নহয় বাটাৰ দি।
বাটাৰ দি বনাই নি?
বাটাৰ দি বনায়৷ বাটাৰ পনীৰ, সেইটো তেনেকে মানে তুমি পনীৰ খিনি ভাজিলা, তাৰপাছত মটৰখিনি
মানে ৰবা পনীৰটো কিমানটো হিচাপত ভাজিব লাগিব? পুৰা ৰঙা হৈ যোৱা কে নে?
নহয় মানে হাফ ফ্ৰাই কৰিব লাগে, হাফ ফ্ৰাই
তেল দি পেলাই হাফ
অ হাফ ফ্ৰাই কৰিব লাগে ন। তাৰপিছত তুমি, তেনেকে মানে হেৰি কৰি বাটাৰ পানীৰ বনালে তুমি এয়া তেলত নহৰু এনেকে পিয়াঁজ বিলাহী এনেকে দি পেলাই হেৰি কৰি দিব লাগে৷ মানে অকমান অলপ অলপ ল' ফ্লেমত ভাজিব লাগে না ভাজি পেলাই তুমি এইখিনি মিক্সিত একদম পুৰা খুন্দি দিব লাগে৷ মিক্সিত যেতিয়া খুনা হৈ যোৱাৰ পিছত মানে তুমি তাৰপিছত তাত মানে খুন্দা হোৱা পিছত মানে মছলা যিখিনি মছলাৰ প্ৰয়োজন হয়। অ অ উম উম। সেই মছলা খিনি তেনেকে মানে তেল অকণ দি পেলাই মানে আদা, নহৰু অকণমান পেষ্ট দি
উম।
অ, মানে আদা নহৰু পেষ্ট দিবই নালাগে মানেকে হেৰি তেলৰ সেইখিনি দি পেলাই মানে অলপ মানে হেৰি কৰি পিয়াঁজ দি পেলাই
উম।
তাত মানে তুমি তাত ধৰি লোৱা লং, ইলাচী এনেকৈ দি দিব পাৰা৷
গম পাইছোঁ৷
দি পেলাই তাত পনীৰখিনি এনেকৈ প, অ, পনীৰখিনি দিব নালাগে বাৰু তেতিয়া হেৰি কৰিব লাগে, আক' মছলা দিব লাগে, মছলাখিনি তেলত ভাজিব লাগে৷
মছলা খিনি মানে একদম পুৰা চেন, চে, গোন্ধটো অহালৈকে ভাজিব লাগে৷
ভাজি দিব লাগে ন, মছলা খিনি এতিয়াই ভাজা পিছত তাত মানে তুমি যিখিনি পেষ্ট বনাই থোৱা৷খুন্দা আছিলে যে বিলাহীৰ সৈতে যে পিয়াঁজ-চিয়াঁজ সেইখিনি তাত দি দিব লাগে৷ দি পেলাই তাত লৰাই থাকিব লাগে৷ লৰাই, লৰাই তাত মানে বাটাৰ দি দিব লাগে অ', অ', অলপ সৰহকে
অ'।
বাটাৰ দিয়াৰ পিছত তুমি তেনেকে লৰাই, লৰাই, লৰাই, লৰাই তাতদম তুমি ভাজিতে পানীৰখিনি দি দিব লাগে, মটৰৰ সৈতে। মটৰতে ভাজাই পেলাই তেতিয়া একদম, অলপ দেৰি লৰাই পেলাই মানে যেতিয়ালৈকে খাব পৰা হয়৷
তাৰপিছত, তাৰছত, পানী অকণ দি দিব লাগিব ন? উম।
পানী, পানী, নিদি, পানী দিবই নালাগে, হেৰিয়ত হৈয়ে যায় নিজে। পানী দিব লাগে, অকমান গাখীৰ দি, গাখীৰ দি দিব লাগে, গাখীৰ দি দিব লাগে৷ উম, পানী বিভাগ তেনেকে। চিকেন তেনেকেই বনা মই চিকেন তেনেকৈ ন, বনা মই চিকেন বেলেগিষ্টেম বনাওঁ মই প্ৰথম তে দিওঁ ন।
উম।
চিকাৰ পিছত, তেল দিয়াৰ পিছত তাত মানে হেৰি দি দিওঁ এই গছিলে চেনি যে চেনি অলপমান আধা চামুচ মান দি দিওঁ।
চণীতে কি কৰে
একম চেনিটোৱে মানে মাংসটো মানে একদম পুৰা একদম হেৰি কৰি পেলাই একদম
আচ্ছাা চেমটো তেলতে দিয়া ন।
অ, তেল, তেল দিতে গম হ, নহ, চেনটো দি দিওঁ অকমান। বেছি নহয়, অল যেতিয়া একদম গোলাোলা লাগে, একম গুৰ নিচিনা হেৰি ওলাই তাত মানে মাংসখিনি দি দিওঁ, তেলত মাংসখিনি তেলত দি দিওঁ তেলত ফ্ৰাই কৰি দিওঁ।
অ'।
তে ফ্ৰাই কৰি, কৰি, ফ্ৰাই কৰি, কৰি পূৰা একদম যেতিয়া হেৰি হৈ যায় অকণমান যেতিয়া ক'লা, ক'লা হয় ন। তাতদমি পিয়য়াজ খিনি পিয়াজ কাটি থোৱা পিয়য়াজ দি দিওঁ। অ, পিজ দি অ', অ', তাত পিয়াজ দি পেলাই নিমখ দি মানে সোৱাদ, সোৱাদৰ কাৰ যিমানটো সোৱাদ হয় তাৰে হেৰি হয়। নিমখ দি দিওঁ, নিমখ দি এনেকে লৰাই থাকো মানে ঢাক নামাৰোকৌ লৰাই থাকো, লৰাই থাকো লৰা তাৰপিছত তাতম আলু খিনি দি দিওঁ তেতিয়াই
অ'।
আদা নহৰু নিদিওঁও, আলু খিনি দি দিওঁ নহয়।
অ'।
তাৰ লৰাই থকা হয় মানে আৰু তেতিয়কে তাৰ অকমান সেইটো পানীটো ওললে ন, ব্ৰইলাৰ মাংস পানী দুটা ওলাই
বাইছ নওঁ।
পানীটো লই, লৈ শুকাই মেলিহিলাইতিয়ৈকে তেল, নললে তেতিয়ৈকে মান ভিয় থোঁ আলুটো সিজি যায়। আল টো সিজাৰ পিছত খুন্দি থোৱা আদা, নহৰু পেষ্ট দি দিওঁ জলকীয়া এনেকে দি।
অ'।
তাৰিছত সেয় দি পেলাই লৰা অ, অলপ দে
অ'।
লৰাই পেলাই যেতিয়া হেৰি হয়, তেতিয়া কি কম জিৰা পাউদাৰে।
অ'।
অ, কাশ্মীৰী মিচটোৱে দি দিম, কাশ্মীৰী মিৰ্চ পাউদাৰ। অকল সেই দুটাই দিওঁ মচলা আৰু একো নিদিও, নিদিওঁ, নিদিওঁ। তাৰিছ স, দি, প, লৰাই দিওঁ, লৰাই পেলাই তাত অকণমান হালধি দি দি অলপ বেছি হালধি নি অলপ হালধি, হালধি ল, ল'ৰা লৰাই, লৰাই, লৰাই, লৰাই, লৰাৰি কৰাৰ পিছত তাতদম গোটা বিলাহী এনেকে কাটি, কাটি, চাইচ, চাইচ কৰি কাটি, কাটি এনেকৈ লাহ পিধ আহি দি দিয়া। অ, তাৰপিছত দিওঁ নহয়, পৰান তাত দি, দি পেলাই আৰু যদি অকমান দেৰি যায় অকমান পানী দি দিওঁ আৰু গৰম পানী তাকে দি, দি দি, দি, দি, দি, একদময়া লাষ্ট চব সিজি যায় একদম চব হৈ যায় যে নিচিনা হৈ যায়। তাল নৰসিংহ পাত বা মান ধনিয় ওপৰৰ চি এতিয়া একদমকে লৰাই পেলাই ঢাকোন সোমাই দিওঁ তাৰপিছত আৰু লোভ ভৈমৰ অকণমান সিজাই পেলাই, লৰাই পেলাই আকৌ তেনেকে থৈ পেলাই গেছ অফ কৰিও তাৰিছ খাই চাবা।
অ, ভালে কৈছে, যে তুমি এইটোৰে এইটো সুকীয়া কৰি পেলাই। মই বনাই চাব লাগিব বাৰু খাবলৈ।
অ, ভাল, ভাল লাগে। বনাই খাইয় ভাল লাগে। আমাৰ আজি আমাৰ মানে আমাৰ মানে হেৰি হয় আমাৰান এনে আতে এনেকে বনাই মানে প্ৰথমতে তেল দি, পেলাই পিয়াজ দি দিয়ে লগতে, পিয়াজ দি পেলাই তাত, তাত মছলা দিয়ে মছলাৰ লগত তাৰ মা, নহ' দিয় উম, সেইখিনি দিয়াৰ পিছত বিলাহীও কোনোবাই বিলাহী দিয়ে নহলে কিছুমান বিলাহী পিচত দিয়ে আৰু তাত মাংস খিনি দি দিয়ে, আৰু। ম, আছে মানে এনেকুৱা ইয়, ৰা, নহো দিয়ে নহয়, পি, পিয়াজ, চিয়াজ জালাুৰ দি থা আৰু মাংসখিনি ম, মানে মছলা যিখিনি মানে মছলা সেইখিনি মানে মাস দি নিদিয়া মাংসত। মছলাখিনি সানি থ, দিয়ে
অ, মানে তেলেৰপ ধৰি লও মছলা খিনি একদম খাটি পেলাই
অ', অ', খানি পেলাই থৈ দিয়ে যাম বহুত দেৰি লাগে। তেতিয়া কিবা মাংস ভ ত, মান পৰা টেষ্ট আহি
গম পাইছো।
উম।
ছেটো নহ সদায় মানে।
অ, বহুত বেলেগ, বেলেগ ফেজ কৰি চাব লাগে। তেনেকে বাটাৰ চিকেন তেনেকেই বনাই এতিয়া তেনেকে যিটো প্ৰচেছত মানে মাংস বাটাৰটো এড কৰি দিলে হ'ল আৰু।
আছা কে, আছে। তেনেকুৱা প্ৰতিতি বনাব লাগিব এবটা
বনাবা, বনাবা, বাকীবোৰো দিনে যি ইমান টান নহয়
উম।
মই বনাই পোৱা নাই, হেৰি এইটো মাছৰুম
মাছৰুম ন, মাছৰুমটো মা কাঠুলা কাঠলাটো হয়ে, একেটা পদ্ধতি যেনেকে তুমি মাংস বনোৱা, ন।
উম।
তেনেকেই কাৰণ কাঠফুলাও মানে